অ, ভালে আছা?
অ, আছো দিয়া।
ঘৰতে আছ নে আজি।
আহ ঘৰতে আছো।
হাতশালা
আলো
অ' কেনেকুৱাও গৰম তোমালোকৰ তাত
এ বন
অ' ৰবা মই এয়াৰফোনডাল লগাই লওঁ ৰবা মাততটো ভালকে শুনা নাই।
অ মথ তোনে
উম বাকী কাম কাজ কেনেকুৱা চলিছে তোমাৰ
কাৰ নে খুব অপৰান আছে কাম কাজ চছে
অহ বহুতেই বেছি নেকি মানুহ
বহুত বেছি নহয় চব আছে। যে কই ন ল'লে আকৌ ম লাগিব কাৰাইছে মটো অহ গ
অ অলচনা কথা বাত
এ চকু মুজি আছো যে মই কথা পাতিম। চব মজে পতে
আচ্ছা বুজিছো সিদিনা বোলে অম্বুবাচী মেলালৈ গলা।
অ গৈছে।
মই ফোন কৰিছিলো তোমাৰ মাক অ তেখেতে কলে আৰু বহুত ভাল লাগিছে বোলে বহুত মানে শক্তি পাইছে।
আমাৰ ম কৈছে তোমাক কোলে আগদিনাখন ফোন কৰিছিলে। তুমি আৰু তোমাৰ ছোৱালীৰ কাৰণে আৰু ৰাতিহে জনা হলে। ৰখি থাকিব নোৱাৰে তমে সেইবিলাকত আমি গুচিয়ে গলো আৰু।
উম। তাকে হঠাৎ হৈ যায়, এনেকুৱা বস্তুবোৰ হঠাতে হৈ যায় আৰু।
আৰু মন থাকে যাব লাগে নহ'লে নাজাও বুলি কৱাতকে, নে কি হব।
ত নদীৰো পানী বহুত কমিছে
ব্ৰহ্মপুত্ৰ নদীৰ পানী কমছে। মহাৰাষ্ট্ৰৰ সাগৰৰ পানী কমছে।
উম, তাকে বহুতেই চিন্তা এইবিলাক ভৌগোলিক তাৰটাম্য। যিখিনিৰ সৃষ্টি হৈছে মই পানী খাব। পাইছো বা।
কৰ পানী খোৱা তুমি।
মই আমাৰ অ ঘৰৰ যোনটো মিৰি মটৰত পানী উঠে। ইটো ফিল্টাৰ কৰি খাওঁ। মটৰটো অলপমান সেই হয় এইখিনিয়ে এই লাইক। অলপমান অ', পানী খিনি মানে দিনত ধৰক দুবাৰ মান উঠি উঠাব লগা হয় কেতিয়াবা বেছিকৈ যদি। ব্যৱহাৰ হয়, পানী পাইছো।
কিহৰ চিন্তা তোমাৰ তেতিয়াহলে
সমাজৰ চিন্তা।
সমাজৰ চিন্তা পিছত কৰিবা প্ৰথমতে নিজৰ চিন্তা কৰা।
নিজৰ চিন্তা, কৰি আছো কিন্তু বৰ্তমান একো চাকৰি তাকৰিও একো ব্যৱস্থাপনা হোৱা নাই। সেইকাৰণে সমাজৰ চিন্তাও কৰো মাজে-মাজে।
এইয়া নিজৰ চাকৰিৰ চিন্তা নাই সমাজৰ চিন্তা কৰে
মই বৰ্তমান মানে সেইটো এটা
এ তাৰ মানে এটা মা মানসিক এটা হেৰি হৈ আছে। যে কি হ'ব কি নহ'ব
যি হ'ব লাগে সেইটোৱে হ'ব আৰু।
তাকেই তুমি বোলে সেই গৈছিলা নগাঁও গৈছিলা বোলে
অহ গৈছিলোতো
কেনেকুৱা লাগিল? প্ৰথমবাৰ যায়।
একো ভাল লাগা নাই সিমান কামতে গৈছিলো ফুৰিব গৈছিলো নি
ত তথাপি ৰাস্তা ঘাট কেনেকুৱা? সেইফালে
চিধা-চিধি ৰাস্তা আৰু
কি ৰাস্তা অ ঠাণ্ডা না এটে
নাই এ চি লগাই গৈছো
অ মই শুনিছো ৰাস্তা বিলাক বোলে বৰ ধুনীয়া ফুল - চুল আছে মাজে মাজে।
ফুল থাকিবই দিয়াচোন ফুল নহলে আৰু মানুহ কৰ পৰা হব।
আৰু এতিয়াও জাপানৰ মানুহ আহিব বুলি কিবা-কিবি বহুত কৰিছে ন গুৱাহাটী -হাটিৰো ৰাস্তাবিলাকত।
এ নাহে বোলেছোন এতিয়া
সি নাহিলে কিবা-কিবি লজিষ্টিকৰ কিবা অসুবিধাত আৰু কিবা - কিবি যদি কোৱা সেইবিলাক কৰোতে কিয় নাহিলে বোলে
এতিয়া সেইবিলাক বাদ দিয়াচোন তোমালোকৰ মই কিবা লিগেল মেটাৰত ডিচকাচন কৰিব লগা আছে তাৰ ঠাইত
অ, লিগেল মেটাৰ বৰ্তমান মোৰতো নিজকে নাই দিয়াচোন। আৰু মোৰ যদি কোনোবা বন্ধু বান্ধৱী হওক বা কোনোবা চিনাকি মানুৰ হয় কিবা লাই মই নিশ্চয় তোমাকে কম মই অলৰেডি কৈ থৈ দিয়া আ- মই' অলপমান এ সিও কৰো এডভাৰটাইজিঙো কৰো কেতিয়াবা আপুনি যে সি হয় অধিবক্তা হয়।
ঠিকে আছে ভালে কথা। ভাত কিহেৰে খালা?
ভাত অ আছিলে ভাজি বা এনেকুৱা দুখনে তৰকাৰী তৰ আছিলে বস্তু। কিন্তু এখন কিবা লাও আগৰ বনাইছিলে কঁঠালৰ গুটি দি। সেইখন বেছি খাবলৈ ইচ্ছা নগল সেইখন নাখালো তিয়া আৰু হয়তো ৰাতি আৰু খাবই লাগিব সেইখন কাৰণ আমাৰ ৰাতি মানে মা দেউতা তে নাখায়ে ভাত আজিকালি আৰু মই আৰু মোৰ বায়ে খাও আৰু আইতাও খাই ভাত ত দিনৰে যিখিনি থাকে অলপ মিলাই খাব পাৰিলে ভাল আৰু বস্তু খিনি শেষ হৈ যায়।
তোমাৰ বাৰ খবৰ কিহে?
মোৰ বা মানে ব্যস্ত হয় একচুৱেলী - তাৰছত তেওৰ লগত মোৰ কথো বহুত কমেই হয়। তেখেতৰ মানে তেখেতে আ অভিবক্ট
তনকোটৰ
তেখেত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ আৰু তাৰ লগত যিখিনি আৰু কৰ্ট আছে সেইখিনি কৰ্টতো কাম কৰে তেখেতে একচুৱেলি নিজতেে কৰে বেছিভাগ কোনো মানে ধৰক কোনো ডাঙৰ অ অধিবক্তাৰ দলত পৰিছিল বশতভাৱে অ', অনুশীলন কিন্তু পিছত এতিয়া নিজাকে কৰে যে এটা বুলি এটা আছে ন প্লেটফৰ্ম তাতে তেখেতে অংশগ্ৰহণ কৰি তাৰ পৰাই উ অধিক সংখ্যক যিখিনি মানুহ আছে হেল্প লাগে কাৰণ অ', এতিয়া গুৱাহাটীত বহুত মানুহ আছে অধিবক্তা হিচাপে কিন্তু বাকী এইাক থাকে ন বাকী বিলগ জিলা বিলাকৰ মানুহ কিছুমান থাকে অলপ কম পঢ়া শুনা থে অলপ টাইম থাকি হেল্প কৰি দিয়ে ফোনত কথা পাতিয় বহুত খিনি মানে বস্তু সিহঁতে নাজানা বস্তু কিয় বুজি নাপালে অলপ সেনেকে তাই কৰি আছে বহুত খিনি জানুৱাৰী মাহ মানৰ পৰা আৰম্ভ কৰিছিলো তাই হয়
আহ, চিকে, চিকে, চিকে
আপুনি লগ নাপাই নেকি লগ নাপায় নেকি তাইক?
এই লগ পোৱা নাই এতিয়ালৈকে কামৰূপ ৰ লতে থাকো মই।
অ', বুজিছো, বুজিছো ইয়াতে বইতো সফালে কামৰূপ ৰুলেৰ ইফালে হলে মানে ইফালে আমিনগাঁওৰ ফালে নহয় জানো অ', তাৰে মানে ডিচি অফিচটো তাতে
অ', হয়, হয়
অ', মই বৰু পৰাই বহু দিন যোৱাই নাই সিফালে মই আগতে সিফালে চাকৰি কৰিছিলো কিন্তু পিছত তেতিয়া এৰিলো ও আৰু সেইফালে যোৱাই হোৱা নাই
কিহৰ চাকৰি আছিলে তোমাৰ
মই এটা যোনটো ব্ৰহ্মপুত্ৰ এটা ম এটা এৰিয়া আছে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া বুলি কয় তাতে এটা জেনাছ পৰ বুলি এটা প্লেণ্ট আছিলে কোম্পানী এটাৰ অ', অ', তাতে মানে বনাই চ বিলাক যিবিলাক আমাৰ ঘৰত যে মমিতা লগাই কাৰেণ্টৰ সেইবিলাক মানে এ বনাইছিলে ত তাতে টা কাম কৰিছিলো মই হয় সিফালে বেয়া নালাগে কিছুমান কিন্তু বহুত এই গধূলি হলে বহুতো টো সেই হয় যান জঁটৰ অসুবিধা হয় এতিয়া বোলে পৰলেন বনাই আছে ৰাস্তাৰ ইফালে হয়তো সেইটো যেতিয়া পূৰ্ণ হব তেতিয়া যান জঁটৰ সমস্যয়াটো কমিব
অ', আছে
তাতে এটা পাৰ্কো আছে নহয় আপুনি গৈ পাইছে নে তাতে আমিন গাঁও সিফালে ডি চি অফিচটো নাপাওতে চাগে এটা পাওতে
নাই যাই পোৱা আমি সোমাব সময় নাপাওঁ ন কমকে যাওঁ যে আমি গাৱত
আছে তাতে মানে পানীত যে ধৰক কিবা কিবি অ বেলেগ বেলেগ ধৰণৰ কিবা অ মানে পানীত যাব পৰা দেন কিবা ডাঙৰ এটা বেলুনত দৰি আছে তাৰে ভিতৰত যাব পাৰি পানীত সেনেকুৱাবিলাক আছে কিবা কিবি উ
যাব লাগে যাব লাগে সময়
হয় হয় হয় মোৰ এটা চিনাকি ল'ৰাও আছে ছিলে মানে ইয়াৰে তাতে কাম কৰে মই কেতিয়াবা দেখা পাও অ মানে ফটো চটো কেতিয়াবা দিয়ে তাৰ মানে অনলাইন তেতিয়া দেখা পাওঁ আৰু এইব যাওঁ বুলি ভাবো হা ইয়াততো মিৰ্জাৰে হয় ল'ৰা এটা এনে সেনেকে বেছি চিনাকি নহয় ধৰক এ কোনোবা কেতিয়াবা কেতিয়াবা ক'বাত দেখা চেখা পাওঁ কোনোবা ফ্ৰেণ্ডচ শ্ৰেণ্ডচৰ লগত ধৰক মিউচুৱেল থাকা বুলি কয় যে সেনেকে দেখা পাইচিলোঁ দি ফ'ল' কৰি দিয়ে ফ'ল' কৰাৰ পাছত মই দেখা পোৱা হলো আৰু ষ্টেটাছ বা সেইবিলাক যে তাত তাতে কিবা কাম কৰে সেনেকুৱা টাইপৰে বস্তু লাইক তাতেনো আৰু বেলেগ কি কাম হ'ব সেইবিলাক বস্তু বিলাক যিবিলাক আছে খেলাই ধুলা কৰা সেইবিলাকৰ কিবা টেকনিকেল কাম নহলে বা কিবা হেল্প কৰি দিয়া কাম
অ এই মোৰ তিনটা চাৰিটা ফোন আহে যায় সদায় সদায় আজি যোৱা নাই কাৰণেহে কৰ্টত
অ
ফোন আহি থাকিলে আৰু সময়ে নাপাও কথা পাতি আহিলে
কৰিব লাগে ন
অ বহুত কষ্ট
তাকেই আপোনাক মই সেই সৰুৰ পৰাই দেখিছো সৰু নহয় দিয়কচোন মই যেতিয়া কলেজত আছিলো তেতিয়াও দেখিছিলো আপুনি যেতিয়াও মানে কৰি আছিলে ভাল কাম কৰিছে কিন্তু এইটো
উম কৰি আছো দিয়া আৰু
কেই মইও ভাবিছু এটা ব্যৱসায় আৰম্ভ কৰো বুলি তাকে আজি অলপমান অ মইতো একো প্ৰশিক্ষণ নলোৱাও নাই সেইটো বস্তুটোত কিন্তু আজি বাও কলে এটা প্ৰশিক্ষণ এটা লোৱা যদি লব পাৰা এতিয়া যিবিলাক মানুহে দি আছে প্ৰশিক্ষণ কিছুমান ধৰক আহ মাছৰুমৰ হয় বিশেষকে কিছুমান কিছুমান যে এ প্ৰতিষ্ঠান আছে ধৰক কিবা হৰ্টিকালচাৰ হক কিব বা হক তাতে তাৰমানে অ অলপ ফ্ৰীতে হয় কিন্তু সদায় ফ্ৰীতে নহয় ন এতিয়া জানুৱাৰী নে এপ্ৰিল মাহ মান হৈ গৈছে এটা ফিতে তাৰ পাছত আৰু মই দেখা নাই দেন মই এটা দেখিলো ৰাণী ৰিপাল এটা ফাৰ্ম আছে তাতে লাইক এন জি অ' টাইপ সিহঁতে মানে প্ৰশিক্ষণ দিয়ে চাৰ্টিফিকেটো দিব চব দিব আৰু চিটো দিব লগতে আৰু লাইক প্ৰশিক্ষণটো লৈ আহাৰ পাছত আপোনাক হোৱাটছএপ গ্ৰুপত এড কৰি দেন আপোনাৰ